হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
হ
অ' কি কৰি আছা?
মইনে বহি আছিলো।
অ' চাহ পানী খেলানে, অ'। ময়ো এতিয়া এনেই বহিয় আছো দিয়া এতিয়া টিউচন কৰা আছিলো।
অ' এয়া মইও মইও এতিয়া দে হ'ম বুলি ভাবিছো একেল মানত যাম বুলি ভাবিছিলো।
একলেণ্ড যামা নেকি?
অ' যাও বুলি ভাবিছিলো। ইমান গৰম দিছে ন পানীত খেলিব ভাল লাগে তাতে। তুমি গৈছিলানে?
নাই মই কেতিয়াও যোৱা নাই একলেণ্ড এনে তোমাৰ এ ককাণ্ডৰ টিকেট কি? কিমান কৰি লয়?
নশ নি নশ ন দুই বছৰ তিনি বছৰ আগতে গৈছো এতিয়া বা কিমান আগতেতো অ', দুই বছৰ ন তিনি চাৰি বছৰ আগতে পাঁচশ আছিল মানে ঠাণ্ডা দিনত গৈছিলো যে
অ', অ' অ' ঠাণ্ডা দিনত গৈছিলা নেকি ঠাণ্ডা দিনত কম হয় নেকি
অ',
অ' মই নাজানো মই মই যাম বুলি ভাবো ভাবিছিলো কিন্তু এতিয়া যোৱা হোৱাই নাই এতিয়া হাতত পইচাও নাই ন
অ', অ'
পইচা আহিলে যাম দিয়া হাঁ অকলে যাবাানে লগৰহতৰ লগত যাবা
এনেই ফেমিলি যাম বুলি ভাবি আছিলো
অ', ফেমিলি লগত যাবা
হম
অ', ভালেই দিয়া এনেই তোমাৰ একোলেণ্ড যোৱাতে কিমান কি ঘণ্টা লাগে
আমাৰ ইয়াৰে পৰা দেৰ দুই ঘণ্টা লাগিব
দেৰ দুই ঘন্টা লাগে ন অ', অ' সেইটোতো হয় কি ৰিজাৰ্ভ কৰি যাবা নে গাড়ী এ নহ'লে এইটোত যাবা
ৰিজাৰ্ভ ৰিজাৰ্ভ লৈ যাম অ',
হ'লেতো তোমাৰ এনে টিকেটটো তোমাৰ ভিতৰততে নলয় ন সেইটোত
বাহিৰতে টিকেট কাটিব পাৰে এনেকা তুমি গেটত যায়
অ' তাৰ পিছতো নলয় ন
অ',
অ' এই তোমাৰ যে তাতে যে এটা যে থাকে স্লাইড কৰা যে অ' এইটোত টু একদম মোক ভয় লাগে তোমাক ভয় নালাগে এইটোত
মই উঠি পোৱা নাই ৰবা মই এবাৰ উঠি বুলি ভাবি আছো
অ' এইটোত উঠিবা ন নহয় ওপৰৰ পৰা একদম একদম অ'
মানে এইগিলা আগত উঠ এই ইনষ্ট্ৰুমেন্ট গিলা যে ঘূৰণীয়া সেইবোৰ
অ', অ', হয়
চকৰি গিলা আমি চকৰি কও তাতে উঠিছো এবাৰ ভয় লাগিছে অ' একদম চেক এনেকা ঘূৰাই নহয় মো ভয়ে লাগি গৈছিল চকু তকু মুজি দিছিলো এজন এজন কৰি বহাই আৰু এইটো দিদিয়ে এইটো কি কয় এয়া লোহাৰ চেনৰ নিচনা দি দিয়ে এজন এজন চব চিত বহাই ইটো চকী ঘূৰাই আৰু চবত কৈ ইঞ্জয় এটা লাগে এইটো ঢাক্কা ধাক্কি যে গাড়ী এটা আছে বহুত ভাল লাগে তুমি ধাক্কা মাৰা মাৰি অ' বহুত ভাল লাগে সেইটোত মোক বহুত আৰু এবাৰ
সৰু থাকোতে তোমাৰ এই এটাই কিবা মেলা হৈছিল হা তোমাৰ কি কয় এই কি বা মেলা বুলি কয় তোমাৰ হয় মানে
ডাঙৰ কৰি হৈছিল অ' আগতে বহুত ইনষ্টুমেণ্ট আহিছিল মেলাত ন এতিয়া মে মেলাত ইনষ্ট্ৰুমেণ্টনে নাহে
অ', বহুত কিবা কিবি আহিছিলে বস্তু তোমাৰ তেতিয়া মই পৰিছিলে এ তোমাৰ বাইকত উঠি উঠিছিলো হা সৰু থাকোতে কি হৈছিল মানে অ' মায়ে মোক মানে জবৰ জস্তি উঠিব দিছে মই নুঠো নুঠো নুঠো নহয় কৈছো তাৰ পিছত জবৰ জস্থি মোক দাঙি কিনে তাতে থৈ দিলে মানে বেছি ওখ নাছিল এনে আমাৰ ঘৰৰ মানে সেইটো চাগে ন ইমানে ওখ ওখ আছিল হা মানে ওপৰত আছিল তেতিয়া মই উঠিলো উঠাৰ পিছত কি হল ইমান ভয় খাই গৈছোঁ নহয় বাইক নিচিনা আাছিল হা এইটোত বহিছিলো ইমান জোৰকে ঘূৰাই দিছে মইত কান্দি কিনে ধৰি মাৰিব খুজিছিলো তাৰ পিছত এইটো মানুহটোৱে মানে মানুহটোৱে বা ধৰি কিনে তেতিয়া নামালে মোক সেনেকুৱা সৰুতে এতিয়াও মনত আছে মই তেতিয়াৰ পৰা নুঠোৱে আৰু তোমাৰ এটা যে উম উম হয় আৰু তোমাৰ এটা যে এছতি পাৰ্ক গৈছা নে তুমি
নাই গৈ যাই পোৱা নাই
অ এছ্কে পাৰ্ক যোৱা নাই ন অ তোমাৰ তাতে এছ কে পাৰ্ক মানে নাৱৰ নিচিনা আছে তাতে বহাই কিনে এই ওপৰত লৈ যায় কিমান ভাল লাগে এতিয়া নাই চাগে এইটো
ভয় লাগে আৰু কিহৰ কাৰণে ভয় লাগে জানা মানুহ লোকে যি এইবোৰ থাকে নহয় ভা ভাঙিব আঞ্জ থাকে ন ভয় লাগে সেইকাৰণে মোক কিছুমান চাইছো না ভিডিঅত চকৰি তটকৰি ভাঙি কেনে পৰি যায়
উম এবাৰ কিবা মেলাত হৈছিলে তোমাৰ অ এইবাৰ কিবা মেলা হৈছিল ন তেতিয়া উম উম তেতিয়া হৈ হৈছে গিলে এনেকুৱা আৰু তোমাৰ এই ড্ৰীমলেণ্ডো হৈছিলে ডিমলেড গৈছ নে ডিমলেণ্ড
নাই যাই পোৱা নাই সিটোত মই মা মোক কৈছে মোক কৈছিলে মোৰ দাদাই। সেইটো ওচৰতে আছে কোনটো বেছি বস্তু নাই তাতে খেলা ধূলা অলপ সৰু মৰু খাই যাতে বৰফৰ জাগাতটো এনজয় কৰিব পাৰা বৰফৰ ঠাই এটা বনাইছে।
কিয় একোলেণ্ডত নাই নেকি বৰফৰ।
অ অ নাই একেলেণ্ডত সেইবোৰ নাই পানী আছে কিন্তু বহুত ধুনীয়া ধুনীয়া মানে একোলেণ্ডটো বহুত ডাঙৰ ন তাতে ইনষ্ট্ৰুমেণ্টে বেছি আৰু পানী বেছি খেলা বৰফতো নাই ড্ৰীমলেণ্ডতে আছে
অ সেইকাৰনে চাগে
অ ভাল লাগে কোনটো তাতে তুমি মানে বহুত এটা পিছত এটা এটা পিছত এটা নাই মানে তোমাৰ এটা চাকৰিৰ পিছত বেলেগ চাকৰি কিবা ট্ৰেইন আছে।
উম উম অ সেইটো গুটিটো সেইটো পানীতে আছে না তোমাৰ এনেও খে এনেও খেলা ধূলা না কৰা আছে
খেলা ধূলাই তো বহুত আছে পানীত পানীত খেলা নাছিলো ঠাণ্ডা দিন আছিল ন বেলেগ বস্তু বহুত আছিল
অ এতিয়া পানীত যাব এইটো পানীত
উম
অ এইটো তোমাৰ মোক টো ভয় লাগে তোমাৰ এইটো পানীতটো মানে অলপ লেতেৰা থাকে ন
অ সেইটোয়েতো মানে কোন চাফা হৈ থাকে বোলে মই শুনা পাইছো সেইকাৰণে মায়ে নিদিলে মোক
সোমাই থাকি ন এইটোত মানে কোনোবাই মানে লেতেৰাও কৰি দিয়ে ন সেইকাৰণে অলপ সেইটো লাগে
সেইটোয়ে আমাৰ মোৰ মায়ে সেইকাৰণে উঠি নামিবা নিদিলেহে এবাৰ পানী কি কয় ইমান লেতেৰা মানুহ বিিলাক চব মানুহে যে অ অ
মেডিচিননে তো দিয়ে ন এইটো তোমাৰ
অ
মেডিচিন কাৰণে মানে গাত প শুজাই চাগে মই সেইকাৰণে মানে মোৰ দুগৰীয়া গৈছিল এজনী
লোকেল নদী গিলাই ভাল আছে ন সটো নিজৰা চজৰা সেইবোৰ এক নন নাই
শ্বিলঙৰ এই উমটু বুলি এটা আছে তাতে গৈছিলো সেইটো ডেমত গৈছিলোঁ গৈ কিনে ইমান গা ধুইছোঁ ইমান ভাল লাগিছে সেইটো নদীটো কিন্তু, মই শুনা নাছিলোঁ যে আগতে তাতে মানে বহুত কেইজন মানুহ মৰিছে বোলে। তাৰ পিছত তাতে গৈছিলোঁ। অ', পিছত গম পাইছোঁ তাতে আমি চব লগ কেইটা মিলি চব গৈছিলোঁ তাতে তাতে, তাৰপিছত আমি পুৰা গা চা ধুই আহিছোঁ আৰু বৰ ভাল লাগিছে পানী ইমান চাফা ন, অ', কিন্তু চবেই খাচিয়া মানুহ কিটা যায় কাপোৰ চাপোৰ ধোৱে।
অ', সিহঁতে মানে কি কৰিব আৰু উপায় নাই ক
উম, উম, হয় সিহঁতে মানে কাপোৰ ধুয়ে তলত খিনিত ধুই ন আমি ওপৰত মানে গা ধুইছিলোঁ। তাতে ওপৰতে পানী আছিল তোমাৰ বৰ ভাল লাগিছে এইটো মানে গৈ যাই কিনা তোমাৰ এনেইতো ছুইমিং পুলতো যাই কিনে ছুইমিং কৰি ভালেই লাগে হা কিন্তু তোমাৰ এ পানীটো অলপ লেতেৰা থাকে, মেডিচিন থাকে ন', পুৰা বডীটোত পুৰা টেনিন আহি যায় আৰু তোমাৰ ক'লা হৈ যায় সেনেকুৱা হৈ যায়
ছুইমিং পুলত পানীত ন, অ', তুমি ছুইমিং কৰিছিলাঁ নেকি?
অ', হয় কৰিছিলোঁ এবাৰ।
অ',
তেতিয়া মানে এনেকুৱা পুৰা একদম বডিত এইটো ক'লা হৈ যায় তোমাৰ গাটো মানে এইটো মেডিচিন দিয়ে ন' তোমাৰ সেইটো পানীটো ছুইমিং পুলৰ। সেইকাৰণে পুৰা গাটো কলা হৈ যায়। সেইকাৰণেতো ভাল নালাগে উম, উম, হয় সেনেকয় তোমাৰ ছুইমিং পুলৰ নিচি সেনেকৈ এক'লেণ্ডটোতো সেনেকৈ ছুইমিং বুলিয়ে হয় ন' এইটো তোমাৰ উম, সেইকাৰণে অলপ এইটো লাগে। আৰু ইমান মানুহ থাকে অ', অ', আৰু মানুহ চব থাকে ন' সেইবোৰত মানে গ'লে অলপ
হ মোকো মোকো লাজে লাগিব আৰু আৰু ইমান মানুহ মাজত ন? তেনেকা মোকো ঘিন
অ', ঘিণ লাগি যায়। উম, উম, মানুহে কিবা-কিবি লেতেৰা কৰি দিয়ে ন। আমিটো নাজানো ন' সে গম নাপাও যে সেইকাৰণে আৰু উম, উম, উম, হয়। টো মানে এইটো দি মানে কিবা কিবি বেমাৰো হৈ যায় ন মানুহৰ সেইকাৰণে সেইকাৰণে এইবিলাক মই নাযাওৱে মানে এনে গ'লে আৰু যাওঁ এনে পাৰ্কত যাওঁ পাৰ্কত পাৰ্কতো কেতিয়াবা মানে কিবা কিবি মেলাও লাগে ন' তোমাৰ এই ছাৰচ চৰচ মেলা লাগিছিলে এবাৰ এইটোত গৈছিলানে?
নাই যায় পোৱা নাই মই, আমাৰ ইয়াতে সেইবোৰ নহয়ে ন।
অ', অ', মই গৈছিলোঁ এবাৰ তোমাৰ ছৰচ মেলা হৈছিলে তাতে গৈছিলোঁ আৰু তোমাৰ এ কি কিবা কয় এটা ৰাণী বাজাৰ নে এতিয়া কিবা বুলি লাগে হা তোমাৰ এইটো মেলা ত' সেইটো বৰ ভাল ভাল লাগে এইটো মেলাত মানে ইমান ডাঙৰ ডাঙৰ চকৰি থাকে, তোমাৰ বহুত খেলা ধূলা কৰা
হয় নেকি ক'ত হয়?
তোমাৰ এই কেতিয়াবা মানে মাজে মাজে হয় থাকে তোমাৰ কেতিয়াবা মানে এটা জাগা জাগা মানে এটা খানাপাৰা চাইডত হৈছিলে এবাৰ তোমাৰ ফিল্ডত। এ ডাঙৰ কে হৈছিলে তাতে এবাৰ হৈছিলে আৰু এবাৰ আমাৰ ইয়াতে হৈছিল হৈছিলে আৰু হৈয়ে থাকে আৰু তোমাৰ মাজে মাজে কোন কোন জাগাত হৈয়ে থাকে। দামটো তোমাৰ ইমান নলয় পঞ্চাশ টকা এশ টকা সেনেকুৱাই লয়।
ভালে নহলে ন' ইমান
হয় সেনেকুৱাত যাবচোন ভাল লাগে আৰু তোমাৰ তাতে খেলা ধূলা কৰা কিবা থাকে মানে এনেকুৱা চকৰি মানে কিবা থাকে হা এ বস্তু থাকে তুমি নিজে এম লগাব লাগিব সেইটো বস্তু পাই যাবা সেনেকুৱাও থাকে তোমাৰ টিকেটৰ টিকেট কাটি কিনে ভাল লাগে সেনেকুৱা আৰু এতিয়া উম, সেইবোৰত যাবাচোন বৰ মজা লাগে কিন্তু যাই কিনা আৰু তাতে তোমাৰ নাটকো হয় থিয়েটাৰ হয়। সেইটোও চাই ভাল লাগে। বহুত কিবা কিবি এনেকুৱা আছে উম।
ভালে
উম বৰ ভাল লাগে মজা লাগে খেলি কিনে এবাৰ যাবা তুমি হলে এতিয়াতো হোৱা নাই তোমাৰ এহ হব চাগে কেতিয়াবা মাজে মাজে হয় অ', বছৰে-বছৰে বছৰে হয় তোমাৰ
অ', এবছৰত এবাৰ হৈ চাগে
উম-উম হয় এবছৰত এবাৰ দুবাৰ হয় তোমাৰ জাগা জাগা চাই হয়
অ', -অ', বেলেগ-বেলেগ জাগাত
উম-উম হয় এবাৰ যাবা। উম অ', -অ', ঠিক আছে দিয়া ৰাখো ভাল লাগিল তোমাৰ লগত কথা পাতি
অহ মোকো ভাল লাগিল, থেংক ইউ।